অ, মোৰ ভইচটো শুনা পাই আছা নে?
অ, শুনি আছোঁ, শুনি আছোঁ কওকচোন?
হয়, কি কৰি আছা?
আছো এনেই। হয়, আপুনি কি কৰি আছে অ, খোৱা হল আপোনাক খোৱা হল।
অ, অ, মইও আছো এনেই চাহ তাহ খালো আৰু। হয়, এতিয়া ঘৰত ভালনে তোমালোকৰ।
অ, ভালেই আপোনালোকৰ ভাল। অ, গৰম বহুত, গৰম বহুত।
হয়-হয়, বাকী খেতি বাতি লাগি আছা।
অ, খেতি বাতি কৰি থকাই আছে বাৰু বাৰিষা বতৰ আমি অসমীয়া, কৃষি জীৱন আৰু কি কৰিব।
হয়-হয়, একদম লাগি থাকিব লাগে স্বাস্থ্যৰ কাৰণে ভাল হয়। তাকে টো বহুত দিন ধৰি তোমালে ফোন কৰা নাই। আজি বোলো এটা বিষয়ৰ ওপৰত কথা পাতিম বুলি ফোন কৰিলো।
হয় কওকচোন?
তোমাৰ বিষয়টো তোমাৰ এনেধৰণৰ হ'ব, আমাৰ যি এই যে প্ৰথমতে ক'বলে গ'লে ছচিয়েল মিডিয়াতে ছচিয়েল মিডিয়াত যিসমূহ তোমাৰ উৰা বাতৰি তোমাৰ প্ৰচাৰ হৈ থাকে তাৰ ওপৰতে পাতিম বুলি ভাৱিলো, তুমি কেনেকুৱা হব বাৰু কোৱাচোন বিষয়টো
ধুনীয়া বিষয়ে আপুনি বাচি লৈছে। উৰা বাতৰি পৰা আমাৰ আহ জীৱনত বহু, মানে বহুত অপকাৰ হৈছে মানে যোনখিনি অ, নজলা নিচলা মানুহ তেনেকুৱা মানুহৰ মানে বহুত অসুবিধা হৈছে। উৰা বাতৰিৰ কাৰণে।
হয়-হয়, ঠিক কৈছে এতিয়া উৰা বাতৰি বুলি ক'বলে গলে যিবোৰ মানে যিবোৰ বাতৰি কোনো মানে সত্যৰ ওপৰত পৰিচিত নহয় বা তোমাৰ মানে, মুখে-মুখে, প্ৰচলিত হয় কোনো প্ৰমাণ নাইকিয়া সেই সময়তমাৰ কি হয় উৰা বাতৰি বুলি কোৱা হয। এতিয়া তোমাৰ উৰাবাতো তোমাৰ কিছুমান উদাহৰণ কলো দেই। এতিয়া তুমি চ'চিয়েল মিডিয়াত যিকোনো এটা ভিডিঅ' বা কিবা এটা প'ষ্ট চলা দেই, সেই বোলে আমুক একটৰীজনী বোলে তোমাৰ এ আমুকৰ লগত বিয়া হৈ আছিল হৈছে নহয়। সেইটোয়ে তুমি, সেই কোনো এটা প্ৰমাণ বা হেৰি নাইকিয়াকে, তুমি বেলেগ এজনক ক'লা সেই বেলেগ এজনে, বেলেগ এজনক কলে বা শ্বেয়াৰ কৰিলে। এই তেনেকুৱা কিছুমান উদাহৰণ থাকে আৰু তুমি এটা কথা দেই এতিয়া মই যেনিবা মই তোমাক ক'লো দেই কাইলে স্কুল বন্ধ কিন্তু মই ক'লো যে, কাইলে স্কুল বন্ধ কিন্তু তোমাৰ কোনো মানে চৰকাৰী ৱেবছাইটত দিয়া নাই, বন্ধ বুলি সেইটো এটা উৰা বাতৰি হয়। কোনো মানে প্ৰমাণ নাই সেইটো।
তোমাৰ আপোনাৰ আপোনাৰ উৰা বাতি অকল সেইখিনিয়ে নহয়, আজিকালি এনেকুৱা হৈছে উৰা বাতৰি তোমাৰ চাকৰি বাকৰি এ তোমাৰ মোবাইলৰ বেংকিঙৰ কিছুমান ক্ষেত্ৰতো তেনেকুৱা, উৰা বাতৰি দি পেলাই তোমাৰ পইচা পাতি পৰা আহ, কিছু কিছুমান মানুহৰ পৰা পইচা পাতি মানে উ মনে-মনে চুৰ কৰি নিয়াৰ পৰা, ধৰিলে বহুত খিনি অসুবিধা আমাৰ মাজত মানে এতিয়া চচিয়েল মিডিয়াৰ কাৰণে তেনেকুৱা উৰা বতৰিলৈ পেলাই কিছুমান মানুহক সমস্যাৰ সন্মুখীন হৈছে।
হয়-হয় ঠিক কথা কৈছা, সেইটোৱে এতিয়া এতিয়া মই এইকেইদিনতে এটা নিউজ চাইছিলোঁ দেই তুমি তোমাৰ এটা এজেঞ্চি, তোমাৰ আমাৰ যি ইণ্ডিয়ান গেছৰ এজেঞ্চি তোমাৰ এটা চাক মানে দুটামান প'ষ্ট ওলাইছিলে দ সেইটো এটা উৰা বাতৰি আছিল। তোমাৰ সেই প'ষ্টটো তোমাৰ দৰমহা কিমান দিব বুলি কৈছে তাত কিন্তু যিসকলে মানে পুৰাব গৈছিল তাৰ বিপৰীতে তোমাৰ মানে দৰমহাৰ সং দৰমহা একদম কম বুলি শুনা গৈছে। সেইটো সেইটো এটা উৰা বা
সেইটো মানে আমি সকলো সজাগ হৈ থাকিব লাগে কিছুমান উৰা বাতৰিত। কোনো ছয় নিশ্চয়তা নজনাকে এ তোমাৰ কেতিয়াও মানে আগবাঢ়ি যাব নালাগে। চাকৰিয়ে হওক বা, কিছুমান বেলেগ অ বেলেগ কিবাই হওক আমি উৰা বাতৰি থাক, এ কিছুমান এনেকুৱা বাতৰি হয় যে আমু অভিনেত্ৰী জনে আমুকৰ লগত বিয়া হল বা আমু এজন অভিনেতা এজন মানে তোমাৰ বিখ্যাত অভিনেতা ঢুকালে বুলি তোমাৰ। যেতিয়াই দি দিব সকলো মানে এ আগ্ৰহী হৈ পৰে সেই, বস্তুৰ প্ৰতি আৰু আগ্ৰহী হৈ পৰি মানে গোটেই চচিয়েল মিডিয়াত ইটোৱে সিটোৱে শ্বেয়াৰ কৰি। সেই খবৰটো বহুত দূৰলৈকে বিয়প বিয়পাই দিয়ে অ সেইখিনি কৰিব নালাগে উৰা বা মানুহে ইমান গুট কথাটো ছয় নিশ্চয় হয় নে নহয় এইইখিনি জানি পেলাই মানুহ, সেই বস্তুতটো সেই বস্তুতটো মানে তোমাৰ বিয়পাব লাগে হয় নে নহয়।
হয় হয় হয় তুমি এতিয়া সেইটোয়ে যিকোনো এটা নিউজ চালা দেই তুমাৰ তাৰ ওপৰত, তুমি চালা ভাল মানে তোমাৰ চৰকাৰী ৱেবছাইটত দিছে নাই সেইসমূহ তোমাৰ, এ চাই চিতিহে তুমি মানে অকনমান সময় তুমি ভাবিয়ে তোমাৰ নিজৰ যি বন্ধু, বন্ধুলে শ্বেয়াৰ কৰিব লাগে বহুত কথা ভাবিবলগীয়া হয় যে সেইবিলাক শ্বেয়াৰ কৰওঁতেহলে,
এয়া কৰিব লাগে কাৰন বন্ধু জনৰ লগত পাকিব লাগে বন্ধু জনৰ লগো তুমি সেইটো তোমাৰ ৰতো গুৰু ত মানে অ তোমাৰ ওপৰতো ডিপেণ্ড কৰিব যে তুমি তুমি কেনেকে গৈছা বন্ধুজনক। তুমি বন্ধুজনৰ লগত আলোচনা কৰা যে এইটো হয় নে নহয়।
হয় হয় হয়।
তেনেকে পাতি পেলাই যে এইটো হয় নে নহয় সেইটো সোৱা নিশ্চয় হৈ লৈ পেলাইহে। তুমি সেইটো দুজনক শ্বেয়াৰ কৰো প্ৰথমতে এ তুমি এ দুই তিনজন দহজন মানুহক তুমি কেতিয়াও কব নালাগে প্ৰথমতে এজনক কোৱা তেওঁলোকৰ লগত। তেওঁৰ লগত আলোচনা কৰা গতিক সেইটো বহুত বহল, বিয়পি নপৰে সেইটোৰ প্ৰতি আমি অ সদায় সচেতন হৈ থাকিব লাগে।
হয় হয় হয় হয় কিছুমান কিছুমান ওৰা আমাৰ উম মানে জনসাধাৰণৰ বিপদতো পেলোৱা দেখা যায় সেইটোৱে এইটো কিছুমান। বেংকিঙৰ কিছুমান। আহ চাকৰি ক্ষেত্ৰতে ক'বলৈ গলে বেংকৰ চাকৰি এইসমূহ কিছুমান। অ, হিৰৰ পৰা উৰা বাতৰি পৰা আমাৰ বহুতো অসুবিধা হোৱা দেখে,
হয় হয় হয় তোমাৰ যুৱক যুৱতী হওক সকলৰ বেছি অসুবিধা হয় বিশেষকে আজিকালি এ দেখাই গৈছে বিশেষকে ত যোনবোৰ অ অ যুৱতী এ তেওঁলোকৰ সেই উৰা বাতৰিৰ প্ৰতি বেছি বিচলিত হব নালাগে কাৰণ আজিকালি এনেকুৱা হৈছে। যুৱতীসকলক কিছুমান প্ৰলোভন দি যে আমুকত চাকৰি ওলাইছে বুলি ভাল ভাল ৱেবচাইট দি তেওঁলোকক সেই সেই ৱেবচাইট খিনি কিন্তু শুদ্ধ নহয়। তেনে তেনেকে তেওঁলোকক প্ৰদূষিত কৰি পেলাই তেওঁলোকক নি অ তোমাৰ বেয়া বেয়া কিছুমান অ কৰ্ম কৰালৈকে তোমাৰ দেখা
হয় হয় হয় তুমি একদম এটা শুদ্ধ কথা কৈছা আৰু
সেই যুৱতী সকল বিশেষকে এতিয়া মানে সেইবিলাক বিশেষকে সেই যুৱতীসকল তোমাৰ পল্লোভিত প্ৰলোভন যোনে যেনেকে নিদিলও সেইখিনিৰ ওপৰত গুৰুত্ব দি চাই লৈ পেলাই বস্তুতটো কি হয় সচা নে মিছা নে সেইখিনি চাই ৰ দহ জন জ্যেষ্ঠৰ লগত পাতি চাই লৈ পেলাই হে তেওঁওলোক সেই বস্তুতৰ প্ৰতি আকৰ্ষিত হব লাগে যাব,
হ'ব লাগে হয় হয় হয় তুমি ঠিক কথা কৈছা। তুমি এতিয়া সেই সে তোমাৰ তাৰ ওপৰত তোমাৰ বিশেষ জ্ঞান আছে সেইটোৱে তুমি তোমাৰ তাৰ ওপৰত বিশেষ জ্ঞান আছে তুমিও দহজনক তেনেকে কোৱা অ বা শিকোৱা আৰু ময়ো দহ তেনেকে কম তেনেকে তোমাৰ সমাজখন এটা ভাল ফালে ঢালিত হ'ব তোমাৰ।
হয় হয় হয় উৰা বাতৰিৰে তোমাৰ বহুত প্ৰভাৱ পেলায়। মানুহ বিশেষকে এতিয়া চচিয়েল মিডিয়াত তোমাৰ মই সেইটোৱে মানে কলো যে চাকৰি ক্ষেত্ৰত বা বেংক কিঙৰ কিছুমান এনেকুৱা ফোন কল আহে সেইবিলাক উৰা বাতৰি বুলিয়ে ক'ব লাগিব যে আ আপোনাৰ আপোনাৰ একাউণ্টত ইমানটো এমাউণ্ট সোমাইছে। সেইবিলাক এটা উৰা বাতৰি তেওঁলোকক তেনেকে প্ৰলোভন কৰি মাতি নিয়া হয় এ সেইবিলাক উৰা বাত- টোৱে তোমাৰ এনেকুৱা এটা দিব যে আমুকটো চাকৰি ওলাইছে যে যুৱতীসকলৰ আমুকত আমুক চাকৰি ওলাইছে কিন্তু এ তেনেকে নি পেলাই কিছুমান দুষ্ট চক্ৰৰে মানে যুৱতীসকলক বেলেগ দুষ্ট চক্ৰৰ হাতত গতাই দি তেওঁলোকৰ জীৱন পৰ্যন্ত ধ্বংস কৰি দিয়া দেখ-
ধ্বংস কৰা দেখা গৈছে হয় হয় ঠিক কথা কৈছা। সেইটা আমাৰ আজি আজিকালি তোমাৰ বেছিকৈ তোমাৰ শ্বেয়াৰ হয় আৰু ফেচবুক আৰু হোৱাটছআপ এইসমূহ যি ছ'চিয়েল মিডিয়া এ এপছ আছে ই ইনষ্টাগ্ৰাম এইসময়ত বেছি উৰা বাতৰিবোৰ বেছি প্ৰ- চাৰ হোৱা দেখা গৈছে।
হয় হয় হয় সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব আমি। আমি আমি বিশেষকে আমি মানে এতিয়া যুৱ প্ৰজন্মই যোনটো নতুন জেনেৰেচন। সেইখিনি সেইখিনিহে এতিয়া কিছুমান অকমান কিবা বস্ত- চতা দেখিলে বেছি আকৰ্ষিত হয় তেওঁলোক বেছি মানে এ বস্তুটোৰ প্ৰতি বেছি উৎ ফুল্লিত হৈ যায় মানে তেওঁলোক বছ চিন্তা চিন্তা চৰ্চা কৰা তেওঁ সেই তেওঁলোকৰ সেই জ্ঞান খিনি নাইকিয়া হৈ গৈছে। কোনোবাই কিবা এটা দিলে তেওঁলোক পুৰা সেই সেই বস্তুতটো কোনো চালি জাৰি নোচোৱাকে তেওঁলোক মানে আৰু বে বেছি। কৰি তেনেকুৱা কৰি দিয়ে কিন্তু তেওঁলোকৰ দুুজনৰ লগত আগৰ দিনত কি আছিলে তোমাৰ। আজি মোৰ কিবা এটা হৈছে মই মোৰ মাক কলো। মায়ে খুৰাহতৰ লগত পাতিলে বৰ্তাহতৰ লগত পাতিলে আমাৰ জেষ্ঠসকলৰ লগত আলোচনা ক- কিন্তু আজিকালি ছ'চিয়েল মিডিয়াতে হোৱাৰ পৰা কিবা এটা হৈছে তোমাৰ পাৰ্ছনেল কিবা এটা হৈছে যদিও তোমাৰ আহ, ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে। সেই সেইটোকে আকৌ বেলেগ এজনে বেলেগ বেলেগ এজনে লৈ পেলাই সেইটো তোমাৰ বাতৰি হিচাপে সেইটো অ, উৰা বাতৰি
হয়, হয়, হয়, হয় সেইটোৱে তোমাৰ সেই শেষ সময়ে তোমাৰ কিছুমান দুষ্ট চক্ৰৰে তোমাৰ এটা দুৰ্বলতা হিচাপে আহ গ্ৰহণ কৰি তেওঁলোকে মানে চান্স বিচাৰি থাকে তেওঁলোক
হয়, হয়, হয়, হয়, সেইকাৰণে সে- সেইখিনিৰ প্ৰতি অকমান গুৰুত্ব দিব লাগিব আমি। আমি আমি নিজে গুৰুত্ব দিব লাগিব যোন মোৰ নজনা তেওঁলোকক আমি শিকাব লাগিব।
শিকাব লাগিব হয়, হয়, হয়, হয়, সেই সময়তে আমি এ
যোনবোৰ নপঢ়া নশুনা নিৰক্ষৰ লোক আছে তেওঁলোকেতো ধৰা আজি যদি বে বেংক চেংকৰ পৰা এনেকুৱা আজিকালি দুষ্ট চক্ৰ আছে তেওঁলোকে তাপ ফোন কৰে যে আপোনাৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে। আপোনাৰ লৰাটোৱে চাকৰি পাব আমুকত এনেকুৱা হ'ব। তেওঁলোকে সেইখিনি ছ'চিয়েল মিডিয়া বা সম্পূৰ্ণ ডাটা কালেক্ট কৰি তেওঁলোকে সেই তেনেকুৱা কিছুমান উৰা বাতৰি লৈ পেলাই। এ তেনেকুৱাও মানুহক নি বহুত ঠগ প্ৰবঞ্চনা কৰা দেখা পোৱা গৈছে।
দেখা গৈছে হয়, হয়, হয়, হয়, আমি এতিয়া আমি যিসকল তোমাৰ আহসকলে মানে জানে তেওঁলোকে ত উৰা বাতৰিৰ পৰা সজাগ হ'ব লাগে আৰু তেওঁলোকেও দহজনক যেন সজা সজাগ কৰে তাৰে এ মানে আশা থাকিল তুমিও তোমাৰ ওচৰ চুবুৰীয়া কিছুমান নিৰ- ক্ষ লোক আছে। তেওঁলোককো তুমি বুজাবা বা শিকাবা যে উৰা বাতৰি যিকোনো এটা বাতৰি আহিলে আপোনালোকে শ্বেয়াৰ কৰি নিদিব বা এ তাৰ সত্য মানে সত্য বিচাৰ কৰিব লাগে।
হয়-হয়-হয়-হয় দিয়া। সেয়া আপোনালোকো সেইখিনি কৰিব লাগিব আমিও কৰিব লাগিব আমি চবে হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব সেইবিলাক যাতে হয়নে আমিয়ে আমি গম পালে সেইটোকে আকৌ আমি তাতকে এটাতে দুটা কৰি যাতে সেইটো আক আকৌ বেলেগ'লে যাতে আকৌ নাযায় সেইখিনিতে বন্ধ কৰি আকৌ যে দুই ন ' দ্বিতীয়জন আহ কোনো ব্যক্তি যাতে এইবিলাকত অ, উম, আ খুব মানে পৰি পেলাই তেওঁলোক যাতে হেৰি নহয় বিপথে পৰিচালিত নহয় সেইখিনি আমি সেই দুজনৰ মাজতে সামৰি ৰাখিব পাৰিব লাগিব।
হয়-হয়-হয়-হয় তুমি ঠিক কথা কৈছা তাকে আজি উৰা বাত মই তোমাৰ পৰা বহুতো কথা শিকিব পাৰিলোঁ।
অ, হয়- হয় মোৰো ভাল লাগিলে- মোৰো ভাল লাগিলে আপোনাৰ লগৰনা মইয়ো বুজি বহুত খিনি কথা জানিব পাৰিলোঁ আপোনাৰ পৰা।
হয়-হয় তাকে উম, আকৌ এদিন লগ পাম তোমাৰ এটা নতুন বিষয়ৰ ওপৰত কথা পাতিম ভা আহ তুমিও মানে জ্ঞানৰ ওপৰত তোমাৰ ভাল এটা জ্ঞান আছে বুলি ময়ো গম পালো। অ, ভালেই লাগিল বাৰু আজিলৈ ৰাখিছোঁ দিয়া।
অ, শুব দিয়কটো।